আহ
কি খবৰ
ভাল ভাল তোৰ
মোৰ ভাল ভাল ভাল
অ আছো এনে আছ আছো এতিয়া
ব্ৰেকফাষ্ট হ'ল
হল হল ব্ৰেকফাষ্ট হল অকমান আগতে হ'ল এ আজি ব্ৰেড এনেকে চেণ্ডউইচ বনাইছিলো
চিকে চিকেন আৰু পনিৰ মই আজি
ভেজে আছিলে কে নাই
আচ্ছা আচ্ছা মই খালো কফি খালো তাৰ পিছতে মায়ে খোলা চাপৰি পিঠা বনাই দিলে তাৰ পিছত অ লগত তে কণী খালো বাছ আৰু হেৰি খালো নাৰিকল খালো সেইটোৱে তাকে তোমাৰ তৰাৰ কি খবৰ মোৰ মজা
আহ তৰা আছে শুই আছে
তৰা শুই আছে
অ শুই আছে
অ অ অ
দিনতো শুৱে ৰাতিও শুৱে
আমাৰ পেজ বিলাক
পয়েকাম
আমাৰো আছেকেইটা গপ লো আৰু লুনা সিহঁতে তলত যুঁজি আছে মাক পুতেক একেলগে খেলি আছে দুইটা মাটি খান্দিছে মাটি খান্দি পিনি পেলাইছে মাটিবিলাক টাব ভাঙিছে মায়ে সেতোকে গালি পাৰি আছে বহুত উৎপাত কৰে কিন্তু ভাল লাগে উৎপাত কৰিলে এতিয়া বৰ্তমান দুটা আছে আমি এতিয়া আগৰ ঘৰত আছিলো আমাৰ এতিয়া টটেল ক'ব গলে বাৰটা মান কুকুৰ আছিলে বাৰটা মান আছিলে মজা আছিলে এতিয়া সিহত তাতে থাকে কেতিয়াবা আমি তাতে গ'লে খানা দিবলৈ যাওঁ আৰুহতক আমি খানাত তেতে কোনো এতিয়া থকা নাই মানে তেতিয়ালৈকে থকা নাই বাৰু বৰ্তমান এনে থাকিলে হেৰি হয় আমি খানা দিবলৈ যাওঁ কুকুৰৰ খানাবিলাক নে এনেকেই থাকে আৰু বাকী তুমি তৰাক কি খাবলৈ দিয়া
তৰাক মই বেছিভাগ আমাৰ মানে ঘৰুৱা খানা দৈ ভাত তাৰপিছতে কেতিয়াবা মাছ মাংস এনেকে সেনেকুৱাই দিওঁ খালি নিমখ আৰু চেনতটো নিদো বাৰু
অ অ নিমখ চেনীটো বেয়া কিন্তু পেলু হয়
অ পেলু হয়
পেলু হয় আৰু পেলু কাটিবৰ কাৰণে দৈতটো একদম মানে পাৰফেক্ট হয় সিহঁতৰ কাৰণে
দৈটো ভাল কিন্তু আকৌ আমাৰ টেঙা দৈটো মুখটো পেকেটাই দিয়ে খাব দিলে
টেঙা দৈতটো অলপ বেয়া নৰ্মেল যোনটো দৈ
আহ সেনেকুৱাতো দিও আৰু কেতিয়াবা দগ ফুডক ফুডৰ ড্ৰাই ফ্ৰুটটো খায় আৰু কিন্তু হেৰিতটো মানে ৱে যোনটো ভাতৰ লগত দিব পাৰি সেইটো বেছি দিয়া নাযায় বহুত কমেই সেইটো
অমেই হয় অ অ আমাৰ নৰ্মেল ভাত ভাতটো আমাৰ বইল ভাতটো থাকে প্ৰেচাৰ কুকাৰত মাৰি দিওঁ তাৰ পিছত আমি সিহতে ডেইলি চিকেন খাই চিকেন লেগ অকনমান হাত দি এনেকুৱা মাংস যদি পিটিকি দিওঁ ভাতত সেইটো মানে খাই দিয়ে আৰু গোটেই ধেই ভাত খাই দিয়ে
আহ
অলপ যদি লিগিলি ভাত তো অলপ পিটিকি সেইটো পুৰা সিহঁতে মস্তিকে খায় আৰু ভাতটো পুৰা একদম ফিনিচ কৰি খায় বিৰাদ ভাল পাই এনেই কেতিয়াবা গাখীৰ দিওঁ দৈ বিস্কুট কিন্তু মই নিদিওঁ কাৰণ কি সহঁতক পেলো হয় পি খুদনাটোপিত হয় কৰো সেইটো কাৰণে পেলু হয় বহুত তোমাৰটো কি ব্ৰীড হয়?
মোৰটো কালচৰ স্পেছ
পালছ্পিছ আচ্ছা আচ্ছা বাকী আৰু প্লেন কৰিছে নে কুকুৰ পুহিবলে?
মোৰ মনতো যায় অ মন যায় মোৰ মা হতেও কৈ থাকে কি মানে এনেকে আৰু আনিব মন যায় মানে মাৰটোতো এনেকুৱা কি ঘৰত টো ৰাখিব মন যায় আৰু বাহিৰতো মানে এনেকে ৰাখিব মন যায় কিন্তু মেনতেনেন টো আছে আৰু ঘৰত থ ও নাযায় চাব লাগে এনেও তাহাঁতক সময় দিব লাগে সময় দিব পাৰিলেহে
বহুত প্ৰব্লেম ৰিচেন্ট নিউজ চাইছিলা নে যে কুকুৰটোক যে একদম গাড়ীৰ ভিত যে ৰ'দত যেনে
অ অ বাপ ৰে সেইটো যে কি কৰিছে সঁচা মানে মানুহে নোৱাৰিলে পুহিব নালাগে ন
অ ইমান সিহঁতৰ লে আৰু মানুহে মৰি যাওঁ মৰি যাওঁ অৱস্থাত
ইমান আৰু সেই আজিতো আজিৰ দিনতটো মানে বহুত ঠাণ্ডা কিন্তু সেইদিনা কেনেকুৱা গৰম আছিলে
কেনেকুৱা আৰু মানে মান তাৰ লেল ওলাই গৈছে লিট্ৰলি বহুত বেয়া কাম কৰিছে এইটো সেঁত ত
বহুত এনেকুৱা যে কৰিব নালাগে মানে এতিয়াতো এৰেষ্ট হ'ল চাগে মানুহজন
এৰেষ্ট হ'ল নেকি?
হৈছেতো সেইদিনাখন হেৰিত তেওঁ মানে কিবা বোলে পুলিচৰ মানে খেলি মেলি হৈছে তাহাঁতৰ এনেকুৱাই কিবা কমপ্লেইন দিছে সেইটো কথা কাৰণে পুলিচ ষ্টেচন যোৱাতেই কুকুৰটোক এৰি থৈ গৈছে আকৌ পিছত কুকুৰৰ কাৰণে এৰেষ্ট হ'ল তাৰপছত ডাবল হেৰি হৈ
অ ডাবল মজা হয় প আৰু নহয় একদম নাপ পায় মানে সেনেকুৱা কাম কৰিবলে
নাপায় নাপায় এইবোৰ মানে ম সঁচা
উৰিব নাজানে আৰু আৰু হেতাই খিৰিকীখন পুহিবলৈ সেইটোয়ে আৰু আৰু এতিয়া মোৰ মতে কুকুৰটো দি দিব নালাগেও আৰু সিহঁতলে
নালাগে অ
এনে কুকুৰ ফাৰ্ম হাউচ খুলি গমন গৈছে
সঁচা দেই মই যে সেইটো মানে মোৰ সপোন হয়
মোৰো সপোন ড্ৰিম হাউচ এটা এনেকে একগাল মান কুকুৰ লৈ ৰাতি ৰাতিপুৱা জগিঙত যাম ধেৰ ত ব্ৰেকফাষ্ট বনাম নিজেও খাম। চব চব ব্ৰেড হা হা চব ব্ৰেড কি মজা লাগিব শুই উঠিয় একদম সিহতে আমাক জগাব একেলগে খানা খাম ব্ৰেকফাষ্ট বাও কিন্তু এটো মানে আৰু মেন মেইনটেইন কৰিব পাৰিলে একচেলি কিন্তু পাৰি সেইটো কৰিবলে
অ পাৰি পাৰি অ অলপ জাগা লাগ আৰু বাকী খোৱাতোতো এনেকুৱা বৰ বিশেষ খৰচ
খৰচ নাই হা নৰ্মেল আমি যিটো খাওঁ টোৱে আৰু জাচ সিহঁতৰ সেই ইনজেক চিনজেকচনৰ কাৰণে য়েছ য়েছ সেইটো কাৰণে লাগে আৰু মেইন কথা তলত সিহঁতে হা হ তলত থাকিব পাৰিলে বেছি ভাল হয় সিহঁত মাটিত মানে এই ফ্লেটত ঘৰতচে মাতে মাটিত থাকিলে বেছি প্ৰিফাৰ কৰে আৰু
বেছি ভাল অ সেনেকে ৰখাতটোও ভাল হয় তাহাঁতৰ কাৰণেও ভাল আৰু এনেকি
অ নহয় নহয় নহয় আমিয়ে থাকিব নোৱাৰো কুকুৰবিলাক তেনেকেই থাকিব আৰু। আৰু সিহঁত। মেডিচিন বিলাকো মানে। বহুত বেছিও দাম হয় ন অলপ ত' সেইটো কাৰণে অলপ প্ৰব্লেম হয় কিন্তু এনে। যদি পইচা থাকি যায় আৰামছে। থাকিব পাৰি সিহঁতৰ কাৰণেও।
পাৰি অ আৰু ম মই যিমান খিনি গম পালো মানে তোমাৰ ফাষ্ট ফাৰ্ষ্ট ইয়েৰটো যদি ভালকে ইনজেকচনখিনি দিয়ে তাৰ পিছত বেছি খৰচ নাই ফাষ্ট ইয়েৰটো অলপ লাগে বাৰু
অ অ ফাৰ্ষ্ট ইয়াৰ লাগে সেইটো । প্ৰথম যেতিয়া মানে বেবীৰ পৰা যোনটো গ্ৰ'প। কৰিব হেৰি। সেইকাৰণে আৰু অ লাগে লাগে লাগে এ নহলে অলপ ইছ্যু পিছলে় প্ৰবলেম। হৈ যায় আৰু। বস্তু খিনি আৰু হা হা হা দুৰ্বল হৈ যায় গোটেইবিলাক আৰু এটো এই যোনটো সিহঁতৰ কুকুৰ বিলাকৰ বন্ধাকৰণ কৰাই দিব লাগে ম যিবিলাক পোৱালি। থই দিলে মানে অলপ প্ৰব্লেম হয় যায় উইক হৈ যায়।
অ অ অ সেইটো কৰিব অ সেইটো কৰিব লাগে।
সেইটোয়ে আৰু আমাৰ সেই বাদেই দে চিলিব পাৰিলে ভাল লাগিলে হয়
অ সেনেকোৱা বহুত ভাল লাগে মোৰতো মানে বিৰাট মানে এটা ফাৰ্ম হাউচ পুৰা একদম
পুৰা একদম দগুজ আৰু এইটো অ কি কয় এটা যে ইনষ্টাত যে ৰৰিল এটা আহি থাকে কুকুৰৰ যে এগৰাকী যে মহিলা পুৰা একদম একেলগে পুহি থাকে যে তেওঁখতে ৰাস্তাত গৈয়ও কাম কৰে যে ষ্ট্ৰিট ডগছ বিলাকৰ ভৰিত দুখ পাই থকা এক্সিডেন্ট হোৱা।
অ সেনেকুৱা বহুত আহি থাকে আৰু ফিডাৰছ বোৰেও মানে খুৱাব যায় ন হয়
অ হা হা হা ইয়েছ ভাল হয় কিন্তু কিন্তু আমিও পাৰো ন আমি এৰিয়াৰ যদি আমাৰ বহুত বহুত আমিও পাৰো মানে আমাৰ যদি এভ ইয়াৰ আমি নিজৰ বাৰ্থডেৰ দিনটোতে যদি আমি কুকুৰ বিলাককে ফিট কৰিব পাৰো এজ ই মানে আমাৰ এইটো চেটিছফেকচনো হ'ব, হেৰিও হ'ব। ব আৰু তলৰ
সেইটোয়ে আমাৰ ঘৰৰ ওচৰত আছে চাৰিটা পাঁচটা মান এনেকো এ মোৰ কেতিয়াবা সদায়তো আৰু ভাত দিয়া মানে সময়ো নহয়
উম উম উম সেইটো প্ৰব্লেম হয় কিন্তু এনেই যদি মানে ফূুৰ্তি লাগে আৰু। উম ফুৰ্তি লাগে সেইটোত আৰু সেই কি কয় এই কুকুৰৰ যে আগতে আমাৰ চানমাৰি যে ডগ শ্ব' বিলাক পাতে তুমি গৈছিলা?
এবাৰমান গৈছিলো এবাৰ দুবাৰমান। তেতিয়া মোৰ কুকুৰ নাছিলে মেকুৰী আছিলে।
অ অ এগাল যে
কেনেকুৱা ধুনীয়া লাগে আৰু ইমান সিহঁতে এক্টিং কৰি পিনে আহিব জানে, কিন্তু আকৌ আমাৰ ঘৰৰ কুকুৰবোৰে অকল শুয়ে থাকে শুইে থাকে।
অ', আমাৰ কেইটা শুই থাকে, আমাৰ কেইটা চোৰ আহিলেও শুই থাকিব। পাৰিলে হু- হু সেইটোৱে ওহোঁ-ওহোঁ আৰু মানে ডগ চ, বিলাকক বহুত মেইনটেইন কৰে। কিন্তু সিহঁতৰ যোনটো একদম মানে কেনেকে খেলাব খানা খুৱাব দৌৰা, নল গোটেই খিনি আৰু ভাল। মেইনটেইন কৰিব পাৰে সেইটো-সেইটো মজা, হয়', কিন্তু তক-চ বিলাক আৰু সিহঁতে প্ৰাইজ দিয়েটো জানো
অহ', - অহ',
ৰাইজে দিয়ে হাতৰ মজা লাগে।
এখন যে হেৰি আছিলে নহয় মুভি এখন আছিল চাৰ্লি চেছেভেন-চছেভেন-চছেভেন নেকি?
ইয়েচ, মই কিন্তু সেইখন যে', বহুত মানে চালোচ টো,
ইমচনেল লাগিছে, মানে বুজিবই-বুজাবই নোৱাৰি ভালে লাগে নে বেয়াই লাগে নে', কি মানে বহুত দুখ লাগে।
বেলেগ মায়া হৈ যায় আৰু সেইটো বস্তু।
অ', আৰু ইহঁত, এবাৰ ৰাখিলে মানে ইহত নোহোৱাকে থাকিব নোৱাৰা নিচিনা,
নোৱাৰি', -নোৱাৰি', -নোৱাৰি', বহুত দুখ লাগে, আৰু সিহঁতৰ এটা ইমচনেল এটা, এটেচমেণ্ট হৈ যায় ন', মান মানুহৰ লগত যেনেকে হয়, সিহঁতৰ লগত বেছি হৈ যায় দিনটো, চোৱা দিনটো কেনেকে থাকিব আমি, খাম, একেলগে থাকিম, সিহঁতৰ আকৌ,
তাকে আমি আহালৈকে, কলেজৰ পৰা আহো একদম মূৰে হেৰিয়ে জপিয়াই মেলি অ',
বহুত-বহুত এইকেইদিন গৰমত কিন্তু কষ্ট পালে দেই।
কষ্ট আজি অকনমান বতৰটো ভাল, আজি ভালকে আছে কিন্তু, এনেই যে', ইমান মানে এনেকে জোৰ-জোৰকে উশাহ লৈ থাকে।
কষ্ট মানে সাংঘাটি, তেই মানে সিহঁতে কেনেকুৱা পাইছে বাৰু, আৰু গোতেই আৰু তোমাৰ কাম নকৰে, হেঁচাগেহতে মাটি খান্দি আমাৰ, পোৱালী কেইটা শুই থাকে হ'লে, পকাত সেই তলত আৰু তোমাৰ কুকুৰটোত বেছি নুমো আছে কেনেকুৱা প্ৰব্লেম দিয়ে চাগে তাকেতো বহুত প্ৰব্লেম হ'ল এইকেইদিন গা চৰ মানে আৰু গা বেছিকে ধুৱাবও নোৱাৰে কাৰণ কি গা ধুৱালে আকৌ সিহঁতৰ চৰ্দি লাগিব কাহ হ'ব নাকে দি পানী সোমাই হব আমিও আমিও দুবাৰ ধুৱাইছো আৰু ভাল পাই ভাল পাই ফ্ৰেছ পুৰা গোটেই বডিটো সিহঁততে সেইটো কাৰণে ভাল পাই যায় এনে কি কয় হেৰি আৰু বাকী এনে কুকুৰ বিলাক তোমাৰ এটা মেইনটেইন কৰিব পাৰিলে পুৰা ভালে কে
অ'।
কতো ইচ্ছু নাই আৰু, আৰু এগালমান পঢ়িব পাৰে। বহুত বহুত বহুত বহুত ভাল লাগে। সেইকাৰণে আৰু মানে আৰু এতিয়া আমি মানে এতিয়া ডাঙৰ হৈছো ন, লাহে লাহে অলপ বুজা হৈছো। এতিয়া লাহে-লাহে কাম কৰিলে পাৰিম আৰু এনকা বেৰ বিলাকৰ ওপৰত
অ, অ মানে মইতো ভাবি থৈছো একোৱে যদি নহয় লাইফত গৈ পিনে তাৰপিছত লাষ্টত গৈ কুকুৰৰ ফাৰ্ম খন খুলিম
সচাকে তাতে এন জি অ' টাইপ খুলি পিনে হেল্প কৰা হব কি মজা লাগিব, ততে চাই মেলি থাকিব আৰু চবে তেতিয়া আমাৰ, এটা মানে আমি তেতিয়া মানে পেট কেয়াৰ ৰাখিবও পাৰিম, বেলেগে আহি কুকুৰবিলাক থৈ দিয়ক আমি ভালকে কেয়াৰ কৰিব পাৰো আৰু।
অ মানে হেৰি নিচিনা তোমাৰ আ, ইয়াতে গুৱাহাটীতো বহুত তেনেকুৱা আছে মানে দে বৰ্ডিং চেণ্টাৰ নিচিনা দিনটো ৰাখি যায়, অ, হেৰি যে ইষ্টাগ্ৰাম, ফেচবুকত আহি থাকে, কৃচা -কৃষ্ণাক্ষী
কৃষ্ণাক্ষী, হা- হা য়েছ, য়েছ।
তাইৰো আছে, বৰ ভাল লাগে কুকুৰ কেইটা।
কিন্তু কিছুমানে একদম বিশ্বাস নকৰে, মাৰি পেলাই কেনেকে মাৰে সিহঁতক, বহুত ইছো থাকে আৰু তাকে তাকে, বাৰু দিয়া। ঠিক আছে ভাল লাগিল। জি হা লগ পাই কথা পাতি, ঠিক আছে দিয়া, অকে উম, উম দিয়া অ।